হেল্ল'।
অ', অ', কি কৰিছ?
এয়াতো মই ৰাখ, কি কয় ভাওনা মুখা কেইখন বনাই আছো।
অ', ভাওনা পালেহি নহয়, বেছি দিন নাই নহয় আৰু। দই হেৰিখন হ'ল নাই এই কি, এইখন ৰাৱনৰ মুখাখন হ'ল নাই?
ৰাৱণৰখনতো তিনটামান মূৰ আছে, নটা বনালোঁ।
অ', এই অকমান মোৰটো ডাঙৰকে বনাবি মোৰ মুখত খাব লাগিব নহয়, মই অকমান মানুহটো শকত আপত।
তাকেহে তোৰ মানে মই সেইটো কাৰণেই তোলে ফোন কৰিলো, তোৰ বোলো মূৰৰ জোখটো এতিয়া কিমান কিমান ফুট মান হ'ব বা?
এ টোৰ কিমান বুলি কম, এ বেছি নহয় এনেকে হাত তাতে ধৰ এনেকুৱা, তলুৱাখনৰ এনেকে তিনিটামান হ'ব আৰু।
অ', অ'। তাকে তোৰ কোনটো মোক
এ হেৰিয়ে কৰ নেকি, অকমান এ মাটি ৰঙৰ কৰ নেকি বস্তুটো?
তাকেহে।
কাৰ ৰং ভাল নালাগিব নহয়।
সেইটো হয়। কিন্তু এতিয়াতো ৰাতি যে আকৌ ভাওনাখন, লাইটৰ পোহত আজিকালি লাইটিঙৰ বস্তু তো সেয়া বিলিকে নি
অঁ আজিকৌ মানুহ আজিকালি আকৌ মানুহেতো ভাল হ'লেহে দেখিবলৈ ভাল পায়।
অ মই ভাবিছো ৰঙা আৰু সেইটো কলপতীয়া ৰংটো দি দিওঁ নেকি।
অ তেনেকুৱাই কৰ সেইটে ক তাৰপিছত তোৰ হেৰি নহয় ই গংমুৰ সত্ৰ যে
অ।
এই তাতো তোৰ ভাওনা এখন আছে নহয়, তোৰ তালৈ তোৰ হেৰি মুখা বিচাৰিছে বুলি কৈছিলে।
অ মই তালৈ দিলো নহয়, সেইটো কাৰণেহে এতিয়া আকৌ তোে বনাবলগীয়া হৈছে।
অ তালৈ দিলি মানে আগতে বনোৱা খিনি। অ ভাবিছোঁ মই, মই বুলো আকৌ তই দুখুন বনাই থৈছিলি।
অ এই মই দি তালৈ এতিয়াতো এ-এ-এ ৰাতিত তোৰ হেৰিয়ত ৰাৱণৰ মুখাটোতে মই এ ৰাতিত তিনিশকে লওঁ, গোটেইখিনি মিলাই তো এতিয়া সিহঁতৰ তাতো এসপ্তাহ আছে ধৰ, ভাওনা সিহঁতৰ প্ৰতিযোগিতাহে পাতে।
উম।
অ মই সেই তেনেকে তোৰ টকা ত্ৰিশ হোজাৰ এটা খুজিছো আৰু, সত্ৰ যে ইমান বেছি নাই খোজা।
অ।
তাকে। তেহেততো বচন মুখস্থ হৈছে নাই এতিয়া?
এ হৈ গ'ল হৈ গ'ল বচনা আৰু কিনো আৰু ভাললে বুঢ়াই হ'লগে আৰু।
হয় বাৰু, এতিয়া আকৌ নাটবোৰ নাটবোৰ চুটি চুটি নহয়, আগৰ দিনৰ গতে দীঘল দীঘল পচন্দ নাই বাৰু।
এই হেৰি মই কথা এটা ভাবিছোঁ শুনিছানে? তোৰটো এতিয়া হিচাপ নাই আৰু তোৰ মুখা বনাওঁতে বনাওঁতে কিমান বয়স হ'লগে।
অ।
এতিয়া মানে আমিবিলাকে ধৰ এই মুখা শিল্প এই বস্তুটো মানে অকণমান শ নতুন নৱ-প্ৰজন্মক অকমান শিকাব লাগিছিলে নেকি?
এই মই শিকাই আছো, আমাৰ এই বিপুলৰ ল'ৰাটো পাপাৰ ল'ৰাটো, এনেকে ভাইটি ল'ৰাটো আকৌ আমাৰ এই বাবা লৰাটো মলেশ্বৰ হহঁতৰ, সিহঁতকেইটাক শিকাই আছো এতিয়া।
এই ভাল কাম কৰিছা ভাল কাম কৰিছা দেই, মই সেই কথাটো ক'ম বুলি ভাবিছিলোঁ সেইটো আৰম্ভ কৰিলিয়ে। এই তোৰৰ নিচিনা মানুহো লাগে দেই আমাৰ সমাজত।
অ মই আৰম্ভ এইটো কৰি দিলো, তই আবেলি আবেলি তহঁতৰ ল'ৰাটোকো পঠাই দিবি ফ্ৰী থাকিলে।
অ মই ভাবিছিলোঁ আমাৰ ল'ৰাটোকো লৈ যাাম বুলি, হ'ব মই ল'ৰা লৈ যাম বাৰু আজিৰপাৰা।
অ এদিন লৈ আহিলেই হ'ব। তই ইহঁতকেইটাক পালে সি ফূৰ্তিটো পায়ে যাব নহয়। মোৰ এতিয়া অ।
অ।
মই এতিয়া ইহঁতকেইটাই ধৰ তোৰ মই অহা আগতেই এইবোৰ বস্তু বিচাৰি-কুচাৰি একদম আজৰি কৰি থয়, এটাই কালি দোকানৰ পৰা ৰঙো কিনি আনিছেগে। মই বোলো এইবোৰ ৰঙে নহব নহয় বোপা অ।
তাৰপিছত মই বোলো কি হেৰি কৰো এইটো কি বুলি কয় এই নহয় বোলো আৰু এতিয়া তাৰো বয়স বয়সো আহিছে বোলো। চ' এতিয়া যদি যদি কাৰোব কেইটামানক ল'ৰা-ছোৱালী কটান শিকাই থাক নাযায় তেতিয়াহ'লে তাৰ নামটোৱে নাথাকিব। এতিয়া শিকাই থ'বলৈ তাৰ নাম একদম বহুত বছৰলৈকে মাহলৈ মানে কিমান দিনলৈকে তাৰ নামটো থাকি যাব। ভাল লাগিব ন, এনেকুৱা এজন ব্যক্তি মানুহৰ নাম থাকিব গ'লে ভাল লাগে।
অ আৰু তো নাম থাকিব বুলিয়ে নহয়, এই বস্তু বিলাক থাকিব লাগে নহয়। মই সেইটো কাৰণে কি ভাবিছো মানে বহুমুখী প্ৰকল্প এটা মই ভাবিছো তই মই এনেকে আৰু পাঁচজন মান মানুহ মানে লগ লাগি। আমি কিছুমান শিবিৰ মানে য'ত ত'ত বহুৱাওঁ অসমৰ চুক চুকে কোনে গাঁৱে ভূঞেঁ মানে আমি, আমি যাওঁ গৈ লাই তাত ধৰ এদিনীয়া এদিনীয়া প্ৰশিক্ষণ দিওঁ ল'ৰা ছোৱালীবোৰক। তই পাৰিবি নাই বাৰু?
পাইম পাইম পাইম। এই এইবিলাক ক্ষেত্ৰত মই সদায় আছোঁ।
অ', ধৰ সেইটো সেই সেইটো লগতে আমাৰ গোটেই অসম ভ্ৰমণটোও হৈ যাব।
অ', অ'।
তাকে তই ওলাবি দেই এতিয়া নহয়। তোৰ এই বাৰিষাতো গৈ লক আৰু।
অ', অ'। প্ৰথম আমিতো হেৰিয়তে আৰম্ভ কৰিম নেকি আমাৰ এই তাঁতিবাঁহাৰতে আৰম্ভ কৰিম নেকি? তাৰ ল' ছালীবোৰ বহুত আগ্ৰহী।
অ', অ'। এই তাঁতিবাঁহাৰত তো আমাৰ হেৰিহঁত আছে নহয় এইটো কোন আমাৰ বিতুপন হঁত।
অ', আছে বাৰু। সিহঁতো বহুত সমাজৰ আগবঢ়া মানুহ। তথাপিও তাৰ স'তে কথাটো পাতিব লাগিব সিওঁ মানে এনেকুৱা কামত বহুত জড়িত যে।
অ', মই তাৰ স'তি যোগাযোগ কৰিছোঁৱে মই বোলোঁ তাঁতিবাঁহাৰত মই শিবিৰ এটা পাতিম এনেকুৱা। তই লাগি ভাগি ল'ৰা ছোৱালী খিনি অনাৰ দায়িত্বটো তোৰ কিন্তু। শিবিৰটো সম্পূৰ্ণ বিনামূলীয়া হ'ব।
অ', এই ভাল কৈছ।
অ', মই মানে তোৰ পকেটৰ পইচা খৰচ কৰিম ইয়াত গম পাইছ।
অ', এই তোৰ কথা জানোঁ নহয়, তই সমাজৰ বহুত আগশাৰী মানুহটো মানে তোৰ চিন্তা ধাৰণা বেলেগৰ লগত নিমিলেই।
অ'। ধৰ এতিয়া এইবোৰ প্ৰকল্প আমা
হয় হয়, কওঁ কওঁ। এতিয়া কি বেছিভাগ ল'ৰা ছোৱালী থাক তেনেকুৱা মানে শিকিবলে মন থাকে।
অ'।
সেইখিনি আকৌ তোৰ হেৰি হয় যে এইটো কি শিকিবলৈ নাপায় তই সেইকাৰণে বিনামূলীয়া ক' কাৰণে বহুত ভাল আছে মানে ল'-ছালীয়ে আজিকালি শিকিব পাৰিব।
সেইটোৱে ধৰ এতিয়া আমাৰ বংশটোত মানে এটা মুখা শিল্পক লৈ এটা প্ৰতিষ্ঠিত বংশ। ধৰ আমাৰ ককা পা, প ককা পিছ তে এইখিনি বস্তু ককাই মোক শিকাই থৈ গ'ল। ময়ো যদি আৰু দহটা ল'ৰা ছোৱালীক শিকাই থৈ নাযাওঁ আমাৰ এই কি অ', শিল্প কলাবোৰ এইবো কৃষ্টিবোৰ এইবোৰ লাহে লাহে নাইকিয়া হৈ নাযাব জানোঁ? সেইটো কাৰণে মানে মই বোলোঁ পকেটৰ পইচা খৰচ কৰি হ'লেও এইবোৰ বস্তু মই দি থৈয়ে যাম সৰু সৰু খিনিক। তাতে এইটো প্ৰকল্প মানে এইটো শিল্প থাকি যায় ভৱিষ্যতলেও। মোৰ নাম থাকক পিছৰ কথা। কিন্তু শিল্প কলাটো থাকিব লাগে।
হয় হয়। এতিয়া আমাৰ হেৰি এইটো কি বুলি কয় ময়ে ধৰ এতিয়া বহুত জেগাত খোল বজাই ঘূৰি ফু উ দেখিছ তই।
অ'।
ময়ো সেই বুষ বিষয়টো অকণ আগবঢ়াবলে বিচাৰিছোঁ ল' ছালীখিনিক সৰু সৰুখিনিক। তিয়া মানে ধৰ উ, এজন যদি বায়ন বা কেইজনমান গায়ন যদি মই ভালদৰে ৰাখি থৈ যাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকেও মানে সিহঁতেও বেলেগক মানে সৰু সৰু ল' ছালী খিনি আকৌ শিকাই মানে প্ৰজন্ম পা প্ৰজন্মলে সংস্কৃতিটো ধৰি ৰাখিব পাৰিব।
সেইটোৱে সেইটোৱে। তই মই থাকোঁ বা নাথাকোঁ আমাৰ দেশখন আমাৰ অসমখন থাকিব লাগিব নহয়।
হয় হয় সেইটোৱে।
এই আমাৰ অসমৰ যদি সংস্কৃতি কলা এই ভাওঁনা সংস কিতি গুৰুজনাই আগবঢ়োৱা সেই বৰগীত, এ নাট, তাল এইবিলাক ও খোল বায়ন এইবিলাক যদি নাথাকে আমাৰ অসমৰ নো কি অস্তিত্ব থাকিব।
এতিয়া গুৰুজনে ইমান ডাঙৰ এটা দান দি থৈ গ'ল আমি যদি তাক পালন কৰিব নোৱাৰোঁ, কেনেকে হ'ব?
ন, সেইটোৱে। সেইটো কাৰণে মানে মই যিমান খিনি পাৰোঁ আমাৰ প্ৰতিটো মানুহৰ দায়িত্ব দেচোন মই মোৰ ফালৰ পৰা যিমান। খিনি পাওঁ সিমান খিনি আগবঢ়াম আৰু বাকি খিনি। কি ৰাইজেও দায়িত্বটো আছে নহয় চবেই সমানেই ল'ব লাগিব এইটো কামত আগভাগ। অ বাকী তই হেৰি কৰিবি তই যদি মোৰ লগত উলাও। তই তোৰ বায়নৰ দলটো লৈ ল'বি মানে গায়ন বায়নৰ। হয় তাতো যদি আমি পাৰোঁ। মানে প্ৰশিক্ষণ এটা দি দিম আৰু ধৰ সেইটো কাৰণে প্ৰয়োজন হলে যদি। তই বিচাৰোঁ মানে আমি কিবা এটা লৈও লম ল'ৰা-ছোৱালী খিনি পৰা। কিন্তু তইনো ক'ত পইচা পাতি বিচৰা মানুহ। সেয়া মই জানোৱেই তই পইচা পাতি বিচৰা মানুহ নহয়।
নালাগে নালাগে দেই।
মই সেইটো কাৰণে বেলেগৰ লগত যোগাযোগ কৰাৰ আগত তোৰ লগত কথাখিনি পাতিছোঁ। তোৰ মানে যোনটো নিস্বাৰ্থ প্ৰেম আছে আমাৰ। অ জাতিটোৰ প্ৰতি যোনটো নিস্বাৰ্থ প্ৰেম সেইটো বেলেগৰ নাই মানে।
হয় এই মানে তোৰ যাহাতাহ মানুহ ল'বও নোৱাৰি। কাৰণ এতিয়া ধৰ আমি যিটো আহ মানে লক্ষ্য লৈ আগবাঢ়িছো সেই লক্ষ্যটো বেলেগে হ'লে মানে। অকমান ব্যাঘাত জন্মাব পাৰে।
অ। মই কি ভাবিছো মানে এনেকুৱা ধৰ তোৰ গাড়ী এখন লৈ ল'ম। সেই গাড়ীখনতে তোৰ আমাৰ দহজনীয়া যোনটো দল সেই দহজনীয়া। দলটো যাম আৰু গাড়ীখনতে শুৱা থকা। মানে তোৰ যদি বাথৰুম যাব লগীয়া হয় সিমান খিনি ব্যৱস্থাও কৰি লোৱা গাড়ী এখন লৈ লম যি খৰচ হয়। সেই গাড়ীখনৰ খৰচটো মই দি দিম বাকী কেইজনে মিলি তহঁতি তেলটো ভৰাবি আৰু।
হ'ব ভাল কথা ভাবিছো
মই আমাৰ এই বেঠি ভাইদেৱৰ লগতো কথ কথাটো পাতিছো তেখেতে তেখেতৰ গাড়ীখন দিম বুলি কৈছে বাৰু হ'লেও সজাব পৰাব লাগিব নহয় ধৰ।
উম হয় হয়। আমাৰ এই হেৰিয়ৰ ৰমেনৰ ল'ৰাটো কেলে হেৰি। নহয় জানো সি কিবা এই ইঞ্জিনিয়াৰ নে কিবা শিকি আহিছিলে নহয় তাকে ক'ব পৰা হ'ব।
অ মই তাৰ সৈতে পাতিছো কথা সি ক'লে মই চাম।
তই তাৰ সৈতি কথাটো পাতিবি বোলে গা
তেনেকে আমাৰ দহটা মানুহ ধৰ এমাহৰ কাৰণে। বা দুমাহৰ কাৰণে থাকিব পৰা হব লাগিব কিন্তু গাড়ীখনতে।
হয় হয় ভাল ভাল।
অ। তাকে আৰু নাও যদি তোৰ এনেকুৱা চিনাকি মানুহ আছে যি। ধৰ আমাৰ অসমৰ সংস্কৃতি প্ৰেমী তেনেকুৱা মানুহ যদি আছে। তই মোৰ সৈতে যোগাযোগ কৰিবলৈ কবি আৰু আজিকালি হোৱাটছএপত গ্ৰুপো খুলিব পাৰি নহয় তেনেকুৱা গ্ৰুপ এটা।
অ। বাকী তোৰ খুলটো ভাল হৈ আছে নহয় নে খুল এটা ল'ব লাগিব।
খুলটো ভালে হৈছে ভালে হৈছে এই আমাৰ সেইদিনাখন তোৰ এই হেৰি। হা কি কাঠৰ এইটো কঁঠালৰ পৰা একদম গুৰি কাঠৰ এটা খোলা বনাই আনিছিলোঁ যে।
অ।
সেই সেইটো ধুনীয়া খোলটা আছে সেইটো খুলেই হৈ যাব আৰু।
তই পইচা পাতি চিন্তা নকৰিবি আকৌ।
আকৌ নকওঁ, সেই হ'ব নালাগে একো নাই। মানে কি ধৰ আকৌ আৰু কেইটান খোল গোটোৱা ব্যৱস্থা কৰিব লাগিব, কাৰণ ল'ৰা-ছোৱালীখিনি ধৰ খুল থাকিব, নাথাকিব সিদ্ধান্ত নাই নহ।
নাইকিয়া হয় আমাৰ দেশখন থাকি যাব আগত। তই সেইটো কথা চাবি, আমাৰ অসমখন থাকি যাব, আৰু আমাৰ অসমত যদি তোৰ এই কলা সংস্কৃতি নাথাকে আমাৰ অসমৰ প্ৰাণতশটো নাইকিয়া হৈ যাব, মাত্ৰ দেশটোহে থাকিব।
অ', আজি দেখিছোঁ নহয় আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, সেয়ী আমাৰ মাজত তেনে হেৰাই গ'ল।
কিন্তু তেওঁৰ কিন্তু সংস্কৃতি কলখিনিতো কেতিয়াও হেৰাই নাযায়, আমি হেৰাই যোৱাতো নিদিওঁ।
তেখেত, যিখিনিতো কৰি থৈ গ'ল সেইখিনিয়ে এতিয়া আমাৰ অসমৰ শিল্প মানে ধৰ অসমৰ কলা সংস্কৃতি দুগুণ আৰু বৃদ্ধি কৰাই দিলে। এতিয়া তোৰ মোৰো তেখেতৰ দৰে দায়িত্ব, মানে এইবোৰ অসমৰ চুকে কোনে বিলাই দিবলৈ
উম, এতিয়া মহাপুৰুষ গুৰুজনাই লেখিছে। নহয় ধৰ্ম প্ৰচাৰৰ কাৰণে বা তেওঁৰ সংস্কৃতিখিনি বিলাই দিবৰ বাবে নদীয়ে, নদীয়ে হেৰি ঘূৰি ফুৰি পেলাই তেওঁ বিলাই হুইছিলে, সেইয়া চান খাই নিচিনা এজন দৰ্জি, তাৰপিছতে মুছলমান এই মুছলমান লোক বা সকলো লোককে মিলি পেলাই সেয়া কিমান ধুনীয়াকৈ সংস্কৃতি এখন মেলা পাতি থৈ গ'ল।
হয়, হয়, গোটেই জাতি সেইটোক একত্ৰিত কৰি থৈ গ'ল সেইজন গুৰুৱে, তোৰ জাতি ভেদ কথা এইবিলাক চব নাইকিয়া কৰি
হয়, এতিয়া আমি যদি তেওঁৰ আদৰ্শ পালন নকৰোঁ তেতিয়াহ'লেতো আমি দুখত পৰিম।
হয়, হয়। আমাৰ গুৰুজনাৰ আদৰ্শতো ল'বই লাগিব, তেখেতৰ যোনটো কোনো জাতিৰ প্ৰতি মানে স্বাৰ্থ নাই সকলো জাতিকে সমানকে লয়, গতিকে আমি সেই আমিও তেনেকুৱা এখন অসম মানে গঢ়ি তুলিব লাগিব, এটা-এটা এডাল মানে এনা-এনাজৰীৰে বান্ধি ৰাখিব লাগিব গোটেই গোটেই অসমখনকে।
এ এতিয়া দেখিবলৈ পাইছো, তেখেতো ধৰ সন্ধ্যান অৰুণাচল আৰু আমাৰ অসমৰ মাজতো সেয়া কিবা কাৰণতে, অকণ হেৰি মিলা মিছাৰ অকণমান প্ৰভাৱ হৈছে বুলি দেখিবলৈ পাইছো। আকৌ ধৰক, কেই আকৌ বিহাৰৰ লগত অকল বিহাৰৰ লগতো সংসাত হোৱা দেখিবলৈ পাইছোঁ, এই সময়বোৰ মানে আমাৰ ব্যক্তিগত যদি অকণমান হেৰি নহয় লক্ষ্য কৰা নহয়, তেতিয়াহ'লে আমাৰ মানে গুৰুজনাৰ আদৰ্শবোৰ হেৰাই যাব। এ কোনোবা দিনা।
হয়, হয়, আৰু এই